হেল্ল', হেল্ল',
অহ শুনিছানে?
অহ শুনিছো।
অ, কি কৰি আছা? কি কৰি আছা?
মই এই বহি আছো আৰু বহিবও পৰা নাই। মাজে মাজে আকৌ মই পকাত পৰো যি শেষ গৰম দিছে এইকেইদিন নহয়।
ই আমাৰ ইয়াতো একে অৱস্থা ৰাতি কিন্তু বৰষুণ দিছিলে। চোতাল তিতিয়া আছে দেখিছো পানী জমা ৰ'দ দি ভিতৰতে কাপোৰ শুকাই অ সয়া ইপিনে মানুহে কৈছে কি মা থাকিলে বোলে মেলা বিলাকে বান্ধি থয় আমাৰ মেলা মানে টাউনতহে হৈ আছে বাৰু কিন্তু কথাটো সচা নহয়।
নহয়তো।
খালানে?
ভাত খালো অ। ভাত খালো মানে গৰম যিহেতু এই পইতা ভাতকে খালো মাই।
ব আলু পিটিকা আছিলে নাই?
আলু পিটিকা আছিলে তাৰপিছত লগতে পিয়াজ পাত দি আলু পিটিকা কৰিলো, দেন নেমু, বি জলকীয়া আছিলে সেই তেনেকে চিম্পুলকে খালো। পিয়াজ পাত।
এতিয়া পিয়াজ পাত পিয়াজ পাত পাই জানো?
পাই পায় শ্বিলঙৰ ফালে।
অ ইয়াই গৰম যিহে নেমু পানী ঠিক কে বনাই থৈছো ফ্ৰিজতো ভৰাই থৈছো আৰু আজি আকৌ মাহীহ'ত টাউনলৈ গৈছিলে মাছ লৈ আহিছিলে, গাখীৰ লৈ আহিছিল ছিলে ৰাতিপুৱা মাইনাই মই চ'ক খালো। গাখীৰ চৰা ভাত গাই বিলাহীয়ে জোল বনালো, পটল পলাইল ভাল
উম
তাৰপিছত এতিয়া আজি এতিয়াতো পৰীক্ষাবোৰ শেষ হৈছে তুমি আহিবা নেকি?
মই যাম অ আৰু এই দুদিনতে যাম কাম এটা আছিলে, সেই কামটো কৰিয়ে মই ইয়াৰ পৰা ৰাওনা হ'ম।
সব্ৰৰে
ভাইদেউওতো পৰীক্ষা
এ হেৰি নহয় আহ হা ভাই কৈ ভাই পৰীক্ষা সেই হ'ল ভাই শেষ হ'ল ম কিন্তু কেনেকুৱা হৈছে সে জানিবম ফিফটি, ফৰ্টি ফাইভ, ফৰ্টি চেভেন অ তাৰপিছত আকৌ কমি কমি আহি থাকে নম্বৰটো যাম বুলি কৈছে বাৰু ফৰ্তিৰ ওপৰত তিনিট মানত চাৰিটামানত পাঁচ ছ'টাহে চাবজেক্ট।
অ।
তটোহে ইমান ভাল নহলে মানে হেইৰিটো গণিতটো মানে ইমান ভাল নহলে।
বুজিছোঁ। এইবাৰ নাইনত অকমান টাফ হৈছেতো আৰু আৰম্ভণিটো।
অ পঢ়িবলৈ মন কৰে একো আজি গৰমে বেছি। অ নাছিলে ইনভাটাৰ চাৰ্জ একেবা নাইকিয়া হৈ আছিলে, সি টিভিও অকমান চালে তাৰপিছত তাছত আকৌ কাৰেন আহিলে চাৰ্জ হ'ল বাও ভাতকেইটা খাই মই পকাতে পৰি আছো সি সিও অকণমান হৈছে।
এ ফেন কেইখন মানে ইনভাৰ্টাৰ বেছি দেৰি চলিবলৈ হ'লে তুমি ফেন কেইখন- আহ কম স্পীডত কম জোৰত ৰ চলাই ৰাখিবা বুজিলা। নাই তীব্ৰ গতিত চলাই ৰাখিলে মানে ইনভাৰ্টাৰটো চাৰ্জ- ডাউন হৈ যাব।
এ সেইটো হয় আ- ৰেগুলেটৰ বস্তু একেবাৰে কমাই দিলে কমিয়ে থাকেহ- আগৰ লিখীয়া নহয়াক এটা হেৰিয়তে- তাৰপিছত কমাই দিলে সেইটোৰ আগত থিটোত বহুত কমি
উম হয়
দেই ইমান গৰমত আৰু হেৰি কি গৰমত ভাত খাব মন নাযা পায় গোধূলালে- নাই কিবা এটা খালি মচ থাকিলে মাছ এপিচ থাক এই মাছৰ জোল বনাইছিলো পটল আলু ভাজিলো সেইতে খালো বাৰিছ বিধ- যিবিলক এটা চিঙ আন লৈ নেমু আৰু জলকা নাই খোৱা বৰু ইমান কম তাৰপিছত চবত খালো ৰাতিপুৱা মই দুগনাছে খালো প্ৰায়।
আহ ভাল ক গ ন।
আৰুহঁত আকৌ টাউনত ফটোৰুত- হলে কথা পানী খাই পে আনিলেগে ড্ৰাইভৰটোৰ সতি- ভাত পানী খাই আজৰি হৈবহে এতিয়া খাবলৈ লৈছে।
জোন মাহী‌ হতৰ ঘৰত আহ মাহী হঁতৰ ঘৰত- নে মাজো মাহী ঘৰত
মাজু মাহী অ ৰুমত ৰুমত ভাড়া ৰুমত মাহী সৰু মাহীহঁতৰ ভাড়া ৰুমত যোৱা আকৌ যোন মায়ে আকৌ সেই মাজুমাহী হতঁৰ ঘৰলে যাবগৈ
অ অ মাজু মাহী নহয় আচলতে ডাঙৰ মাহী আমাৰ মাহীহে ডাঙৰ মাহী সৰু মাহীহে- মাজু মাহী নাই আৰু ডাঙৰ মাহী সৰু মাহীে তুমিও যে কি যে কোৱা নহয়
ডাঙৰ মাহী কেনে অ তোমালোকৰ নে কি মোৰ তমাৰ মাজৰ কাৰণে মাজ চাব
মোৰ কাৰণে এ মোৰ কাৰণে ডাঙৰ মাহী সৰু মাহীহে কি দাঙৰ মাহী জোন মাহী সৰু মাহী শুন মাহী
অ উম হ
হ'ব অসমীয়া অসমীয়া কথা বুজিছা জানিছা ভাল কৰিছা। মুকো বুজাইছা
মানে অলপ হাঁহি থাকিব ল জানো নাই স্বাস্থ্যৰ মানে ভাল।
এ ৰবা ৰবা আজি পা শুই উঠিয়ে ফোনত এনেকে হ আহিলে ফোনত এইটো নহ'ব ফোনৰ ফোনত ক আহিলে ন ৰাতিপুৱা এক্সাৰচাইজ কৰিবা এই যে বঢ়া মানুহ বিলাকে ওৰলে হাতটো দাঙি- হা হা ত সেই বোৰ কৰে যে।
হাহি বা চোন ধুনীয়াকে ৰাতিপুৱা উঠি
এতিয়া এই হেৰিয় যে ৰোৱাচোন জল পৰিৰি এ জল জলপৰি যে যে আহিছে যে সেইবোৰ চাব টিকেতো কিমান জানো পায় দুশ হ'লেচোন আৰু তিনিটাই চাবলৈ হ'লে ছশ টকা নি তিনটা হলে ৰ গুৱাহাটী চালে গম পাবি তিনটা হ'লে ছশ টকা লাগিব
উম তখ অসমীয়া ফিলি্ম চোৱাই ভাল
তাকে ককা দেউতা এখন নাতিখন চাব লাগিছিলে ককা দেউতা হাত
অ সেইখনো আহিলে নহয় স খনো আহিলে নহয় আমাৰ এ মহোদয় চোৱা দেখিছোঁ হেৰিয়ত আমাৰ লগতে এই আমাৰ ওচৰৰ আমৰ ভাগিন এজনো আছিলে লগত মানে পাপ পাপাক আগতে এ পাপাক মানে আগতে মামা মামা বুলি মাতে আমি যত আছিলোঁ আগৰ ভাড়া ঘৰ ওচৰৰ
অহ অহ
লৰাজন লগতে একদম থাকেই নেকি আৰু সোহাত বাওঁ হাত
তাকে তাকে ময়ও চাম বুলি ভাবিছোঁ মোৰ বান্ধু এগৰাকীৰ লগত মানে তোমাৰ হ'বলগীয়া বোৱাৰীৰ লগত চাম বুলি ভাবিছিলোঁ
এ এইবোৰ এইবোৰ এইবোৰ কেতিয়াও সম্ভৱপৰ নহবদেই এইবিলাক কথা নহয় এইবোৰ কথা নহয় এইবোৰ কেতিয়াও সম্ভৱপৰ নহয়
সেইটো গুৱাহাটী ই ইয়াতে চাম সেইতিয়া তাইও তাইও লগ ধৰিছে
এ এইবোৰ কথা নহয় এইবোৰ কথা নহয়
আহ ভাল
কিবা বস্তু এটা মানে ল'ব লাগিব এতিয়া অনলাইন নাপা দিব লাগিব মোক পইচা লাগিব দেই অনলাইন। এই কছা মই বেলেগত খৰচ কৰিদিলো নহয় বাই এইটো কথা বাদ এইবোৰ কথা বাদ এই শুন আহহ আহিলে মানে ৰা আবেলি কাৱালীবোৰ তিয়াই থৈছো যে গোটেই মেলি দিম নেকি বাৰ
জানো এতিয়া?
এতিয়া পা আহিব ন গৰমখনত কি খাব নয় একো এ চাহ দিবলৈ কিবা এটা আনিবও লাগিছিলে ৰদ'খনত কোন যাব বাৰু ঘৰত বিচকুট চিচকুট আছে এই ন ন ন সেই কৰি আছে এতিয়া এই গৰমখনত। কাৱলী বিবোৰ বনালেও আকৌ এতিয়া বনালে গোন্ধাই থাকিব গোধালে ফ্ৰিজতে ভৰাই থব লাগিব বনালে।
তুমি তেল মাৰিব লাগিব তেলটো মাৰিবলৈ কেনেকে আগদৰ বিলাহী চিলাহী ভাজি লব লাগিব নেকি?
তেনেকে বনাবা তোমাৰ তেনেকুৱা ইচ্ছা তেনেকৈয়ে বনাবা। ভাল হ'লে হ'ল আও। ভালকে শুশ ৰখা কৰিব আলহী আহিলে।
চপত বনাই পেলাই ফ্ৰিজত ভৰাই‌ পেলাই বাৰু গৰম যিহেতু চাহ খাবলৈ ম নক
বুজিছো
বিহুলৈ আকৌ লাল চাহখন বিচাৰনোৰ গম ধেৰ আজ ৰাতিপুৱা ঢকুৱাছে ইমান শুই আছে ন তামুল গছৰ ওপৰত তামোল গছৰ লাগি আচো 'ত লাগি আছো ওলাইছে ইমান কুৱা তামোল একেইজোপাতে ইমান ঢকুুৱা পৰি থাকে ঢকুৱাবোৰ গোটেইবোৰ টানি টানি আনি পেলালো। একদম মানে ঢুকুৱা ঢুকুৱা যদি। তাতে আকৌ পকা তামোল কেইটাও হৰি আছে পকা নেমু বোৰ মস্ত এটা এটা ভাল হৈছে আৰু পকিছে বেছি ৰস চস নাই বাকলিটো ডাঠ।
উ
বগৰী ডাল এটাও কাটিবলগীয়া হৈ আছে এইটো কাটিবলৈ ম নহকলে কাটিব পাৰিম কিন্তু এইফালে টিংখনৰ পৰা থমাৰি নমাব লাগিব কাইলৈ ৰাতিপুৱা শুকাম কৰিব লাগিব।
অ ভাইটি বন্ধ নহয় স্কুল ভাইটিকে অলপ ক'বা তাহি চফা কৰিব পাৰিব ন ওপৰৰ পৰা।
এনে নাই কি সৰু হৈ আছে সি নহয় জোৰ জবৰ ক কৰিবলৈ চাব এইফালে সি কিবা কৰিবলে যাওঁতে কিবা হ'বগে। ন তাৰগাত বলে নেইকিয়া হৈছে আজিকালি এক্সাৰচাইজ কৰি‌ কৰি মানুহতো খীণাই মিনাই নাই।
এক্সাৰচাইজ কৰিলে মানুহ শকতহে হয়। ভাল মাছাৰ মাছাল।
চব আছেটো গল বোলে সি নাখায় কমকে খাবলে লৈছে এইবোৰ কথা ভাল হোৱা নাই কথাটো ফোনত হে য়া লগালে বুজাবি কথাটো খাবও লাগিব তেতিয়াহে হ অকণমান কম কমকে খাল একেবাৰে কমকে খাবলৈ লৈছো আগতে ইমান খাই ইমানকে খাইছে নেকে খুবলৈ কবলগীয়া হয় এতিয়া আকৌ নোখোৱাই হৈ থাকিলে।
উ সি মাংস আনিলে খাব সি নিৰামিষ পাইছে চাগে। মাংস আনি খোৱাব আক।
এই গৰম খনত মাংস আনি মই খুৱাম।
অ গৰম দিনত মাংস সেইবোৰ হে খাব লাগে গৰম দিনত গৰম বস্তু খাব লাগে ঠাণ্ডা বস্তু খাব নালাগে। ভাল তেতিয়া স্বাস্থ্যৰ কাৰণে এই গৰম দিনত ঠাণ্ডা খাই দিলে।
কালি মই কালি মই খালো এটা এই কি বুলি কয় জানো চকলেট বাৰ সেইটো খাবলৈ ভাল লাগে দেই ওচৰ দোকান হোৱা হ'লে মই আনি আনি খালো হেঁতেন।
উম কোনে আনি দিলে।
মাইনাই
আহ
মাইনাই আনি দিলে।
অ ইয়াৰ পৰাই আনিলে নে?
চেন্টাৰ পৰা আনিলেগে আমাৰ ওচৰত নাপায় নহয়।
খোজকাঢ়ি গল নেকি?
উম।
ইমান গৰমখনত তাক পঠিয়াইছেনে।
নিজে গ'ল ইয়াৰ পৰা আনিবলৈ গৈ পেলাই তাত পালে গৈ আৰু এ হে। বেয়া নালাগে নে মানে সেইটো সি নেখায় বিচটকীয়া টোকে সেইটো খায়। খায় নাপালে ৰাতি আকৌ কোলা সেইটো আনি পেলায় বিচটকীয়া সেইবোৰ খা এই ৰং অৰেঞ্জ কালাৰটো নেপালে মানে কমলা। লা ৰঙৰটো লাগে সেইটোয়ে পালে তাত। তাই আক কলাটোকে আনিলে সেইবোৰ কথা।
সেইয়া আকৌ হেৰি হলে শ্বিলঙে যোৱা কথা কৈছে কি হয়।
উল
আজি লগে ধৰিছিলে মাইনা আকৌ পঢ়া শা দেখিবলৈ আছে নালাগে বুলি কলো ময়ো যাবলৈ নালাগে বু তে ইমান হেৰিয় তাৰ কিবা লিখিবলৈ আছে মানে মাইনা যাবলৈও ইমান মন নাই।
কি হ'ল?
মা হলে আইতাহতৰ ঘৰলে।
অ
নালাগে বুলে কৈছো। গৈ পেলাই আকৌ তাত আমন জীমন কে থাকিব
উম
মই নালাগে যাব থাক এতিয়া আকৌ আজি আকৌ আহে গয় আহি আকৌ বাহিয়ে বাহিয়ে তাৰ মাহীহঁতৰ ঘৰত থাকিব লাগে
অ মাহীহত তাতে এতিয়া সেইতে থাকিব টাউনত থাকিব এতিয়া
কাইলৈ আকৌ হেৰি যাবগেই আ ত মহা থাকিব বুলিহে মহা নাথাকে ইয়াত আকৌ ঘৰলে যাব অহা যোৱা কৰি থাকিব বাছ হলেও পইচা খৰচ কৰি থাকিব
খোলা নেকি
উম